হেল্ল' অ ভ অ ভাত খাই হৈছে তো আপোনাৰ ভাল।
ভাল ভাল তাক মই এই ভাত কেইটা খাই পেলাই এতিয়া মানে বিচনাত চনা খিনি পাৰি লৈছো আৰু তাকে মানে পাৰি পেলাই মানে সোম আৰু এতিয়া শুবলৈ যা যোগাৰ কৰি থৈ দিছো আৰু তাৰপা ছোৱালী পঢ়ি আছে যে তাইৰ লগতে অকন বহি লওঁ লৈ পেলাই তাৰপা বোলো সোমাও
অ ভালে কৰিছ দে নহলে- অ খোৱা বোৱা হলে খাই উঠিছো ল'ৰাটো সে শুইছে তাৰ গাটো ভাল নহয় যে।
অ শুনিছো নহয় মই তাৰ গা ভাল নহয় বুলি পেলাই তাকে বোলো জ্বৰ হৈছে ইমান ল'ৰা ছোৱালী বিলাকৰ। স্কুল পৰীক্ষা হৈ আছে ল'ৰা ছোৱালী বহুত অসুবিধা আছে।
তাৰ তাৰ বেমাৰ তাৰ বেমাৰ ভাল হৈছে। আক হেৰি মোৰ হৈছে জিৰৰ পৰা আকৌ গাটো নে
হয় হয় ভালকে থাকিবি আকৌ আহ। গৰম হ'লেও গৰম পানীকে ব্যৱহাৰ কৰিবি।
এ গৰম পানীয়ে ব্যবহাৰ কৰি আছো। গা ধুইছো, গৰম পানী খাইছো। উম। নহলে পতককে জ্বৰটো আহিলে এইটো জ্বৰ এনেকুৱা নেৰে। আহ ন
অঁ। একেবাৰে বিচনা পা উঠিব নোৱাৰে বোলে দুদিনলৈ তিনদিনলৈ। ঔষধ খালেও বোলে সেইখন সময় ভাল হ'ব তাৰাপা আকৌ হৈছে।
অ এতিয়া মোৰ ল'ৰাটো সেয়া কি মাথা ঘূৰায়। সি এতিয়া উঠিলে ইমান সৰু বাচ্ছাটোক তথাপিতো কি কয় মা মোৰ মূৰটো ঘূৰাইছে। এনে খিনি থাকিলে মানে নোৱাৰে ভাগৰ লাগে। দু বল অ অথনি হে মগ গিলাচটোত পানী অকমান দিলে কমকে দাঙিব নোৱাৰে। তল মূৰ কৰিলেও অ মাই তলৰ পৰা উঠাব নোৱাৰো মানে সম্ভৱ মূৰতো ঘূৰাই নিয়ে নেকি?
উম মূৰটো ঘূৰাই দিয়ে, গাটো কিবা এটা কৰি আহে। উম চাই থাকিবি আও। এতিয়া মানে লগতেও লাগি থাকিবি।
অহ লগতে লাগিয়ে আছো বাও। ন অ সেই সন্ধিয়া আকৌ আমনি কৰিছিলে গাটো ভাল নহয় যে। সেই তেতিয়া শুৱাই দিলোঁ, শুলে আও। এইদিন স্কুলো খতি হৈ আছে।
অ বাৰু স্কুল খটি হওক দে। অ ঘৰতে উ ভাল হ'লে পঢ়াবি তেতিয়া। তাপা কিনো কৰিবি এতিয়া। উপাইটো নাই। বেমাৰ স আমাৰো তাকে মায়েহঁতৰ সেয়া বেমাৰ শুনি লৈ পেলাই অসুখ হে ফোন কৰিছিলো এতিয়া কছে হে গা দাঙিব নোৱাৰো
বিষ হয়, বহুত বিষ হয় হয়। গা বিষ হয় আও খুব মোৰ বিষায়। মূৰৰ বিষ হয়।
অঁ
অ গাটো। উম বৰ বেয়া লেতেৰা সহজে ভাল হয়। উম
এ পৰি থাকিলেহে পৰি় থাকা কিজনীহে জানিছে হয় কিমান অশান্তি পাই আছে। মই মানে সেয়া তাকে এ শুনি শুনি শুনি শুনি মানে সে তাতে
খবৰ এটাও লব পৰা নাই কাৰোৱে।
চাও হয় দে। হ গা চা বেয়া থাকিলে ফোনো কৰিব মন নাযায় নহয়। গাটো ভাল হলেহে নিজৰ কাৰোবাক খ ব লবি এতিয়া। হয়? নিজৰে বেয়া এতিয়া কাক কি খব লবি আও।
কি বুলি কয়
হে আমাৰো দে গা বিলাক আজিকালি ইমান ভাল লাগিয়ে নাথাকে। আগৰ নিচিনা বোলো গা বিলাক
অ আগৰ নিচিনা নহয়। হা আহ আগৰ মানে কি হ'ল আগ আগৰ অ নহয় আগৰ খাদ্য বিলাকো বেলেগ আছিলে, হয়? এতিয়া চব
তাকেটোন।
অ তই পহাব নোৱাৰ খুব। আগতে আগত শাক পাচলি আনি থলে শুকাই যায়। আজিকালি আকৌ শাক চলি আনিলে ৰাতিপুৱালে গেলি যায়। নহয় গেলি যায়। আহ সাৰ দিয়া যে।
তাকে ধনিয়া কেইডালো একে গেলি যাব ৰা তপা আনিমাহে আবেলি লৈ গেলিয়ে যাব সেনেকুৱা। সাৰ দিয়া সাৰ সোপাহ ঠিকছে দিয়ে। আহ পতক পতক ডাঙৰ হ'ব কাৰণে।
অ, আমাৰ কেনেক ঘৰত ফালে অকমান জেগা আছে যে। তাতে হেৰি কৈছো, এ কি বুলি লোৱা লেচেৰা অ ভেন্দি এনেকে। দুজোপা দুজোপা প্ৰত্যেকক দুজোপা দুজোপা দিছো। তেতিয়া মানে কি আৰু ঘৰৰ চব্জি কেইটা খাবলৈ পাই। বহুত হয়, আজি তই ছিগিলি নহয় আকৌ কাললে। অঁ হেতি নাচাই তেনেকুৱা টিন চাইডাল চিকিলো কালৈ আকৌ তেনেক। ছবে মানে ঘৰত ভাল থাকে। আকৌ ইয়া, বগা বা সৰু সৰু অ। বহুত হালেয়া ভেন্দি আৰু বিশেষকে আৰু লেচু। আমাৰ মানে আগিয়ে থাকে লাগিয়ে থাকে।
অঁ।
তেনেকে হেৰি নহয় আকৌ বেঙনাটো ভাল। অ, বজাৰ পা গুটি কিনি আনিছো। অ অ, বেঙেনা হ পালে এটা দুজাত বেঙেনা আনিছো এজাৰ আকৌ। আকৌ বেঙনা। তাৰ পিছত লেচেৰা মাহ আছে, ত ইয়াত মাটিত তলত এনেক মানে তলতে থাকে আৰু। এটা যেনেকে চাংত বগাই যায়।
অৱ অৱ দিনটো। অঁ, সেই তলত থকাটোৱে আনিব লাগিব বিনটো মানে আও।
অ, নহয় লেচিয়াও এটা আছে বিন্ছটোও বেলেগ লেচিয়ৰাও বেলেগ। এডাল আছে আমাৰ মানে তলত লাগে অৱ। অৱ অৱ হ বিনচও বেলেগ। অৱ গজোপা অ আমাৰ সেই পিছফালে আছিলে যে সিবা কিবা বহুত লাগে গে। আকৌ আগফালে যিখিনি হৈছে একেন অৱ আগফালে হোৱা খিনিয়ে আকৌ, একেবাৰে ইয়া আমাৰ হাত। তোৰ যিমান লম্বা, মোৰ হাতটো যিমান লম্বা মোৰ হাতটো যিমান লম্বা সিমান লম্বা লম্বা হৈছে এবাৰ। বহুত হৈছে লেছেৰা মাহ।
সেয়া মানে হেৰি এইটো মাহ কি আগতে লগাই লগাব, লাগিব এতিয়া লগালে নহ'ব আওঁ ন।
সেইটোয়েতো চবেই আজিকালি। বুজি পোৱা হৈছে ন, ঘৰতে কৰা হৈছে দে শাক চবজিখিনি।
অ, যিকেইটা পাও আৰু জলকীয়া বেঙেনা লেচা ভেন্দি। অ মানে এতিয়া বৰষুণৰ দিন যে কোনো গুটিলে নহয় ন। সেই কাৰণে অলপ প্ৰব্লেম হয়।
অঁ। এনেই হেৰি এতিয়া, ইটো চিজনত চব্জিকে লগাব লাগিব আৰু ন। উম।